হেল্ল'।
উম, কি কৰি আছা?
এয়া আছোঁ, নমস্কাৰ।
অ' নমস্কাৰ নমস্কাৰ। ভালেইনে? এ, মই অ', অ' ঠিকে আছে। মই এনেই আছোঁ আৰু বহি আছোঁ।
অ' চাউণ্ড তাউণ্ডবোৰ ভালকে শুনিছে? অ', কিবা খালে? নাই খোৱা।
অ' নাই নাই, খোৱা নাই একো।
উম।
উম উম। বাকী খবৰ খাতি ভালেই নহয়?
ভালে, হয়।
মই মানে আপোনালোক ফোন, অ', কি কয়?
এ, ক'ব পাৰে, কওক।
অ' মই মানে আপোনালৈ ফোন এটা কৰিছিলোঁ, মই মানে এটা কাম এটা কৰি আছোঁ।
উম।
উম, তাৰপিছত মানে, মোক মানে, অলপ মানে হেল্প লাগিছিলে আপোনাৰ পৰা।
কেনেকুৱাবা হেল্প?
অ' মই মানে আচাৰৰ বিজ, আচাৰ এটা, আচাৰ মানে এটা খুলিছোঁ।
অ' এইটো বঢ়িয়া।
অ', আমাৰ হে, ঘৰতে মানে ৰাস্তাত বনাই বিক্ৰী কৰিম আৰু। তাৰপিছত, অ' তেনেকে মানে আপোনাৰ পৰা হেল্প লাগিছিলে, আপুনি পাৰিব নেকি?
নিশ্চয় পাৰিম। আপোনাক কি হেল্প লাগিব জনাবচোন।
অ' মানে অলপ মানে হেৰি কৰি দিব লাগিছিলে, এইটো কি এডভাৰটাইজ কৰি দিব লাগিছিলে, আচাৰটো যে বনাম আপোনাৰ।
উম।
অ' সেইটো মানে অলপ এডভাৰটাইজ কৰি দিব লাগিছিলে অনলনত, তেতিয়া মানুহবোৰে ইমে অ' বিজ্ঞাপন আৰু, তেতিয়া মানুহবোৰে কৰি, তেতিয়াহে মানুহবোৰে কিনিব ধৰ।
একদম একদম, হৈ যাব।
উম, উম।
পইচা পাতি লাগিব অলপ।
অ' কিমানমান ল'ব এনে পইচাটো আপুনি?
অকল টেলিভিছনতে লাগিবনে, নে ছচিয়েল মিডিয়া চবতে?
অ' ছচিয়েল মিডিয়া, টছেল মিডিয়া চবতে আৰু।
অকল টেলিভিছনত আপোনাৰ কম হ'ব অলপ, টেন থাউজেণ্ড।
অ', বাকীখিনি?
বাকীখিনিত আপোনাৰ টুৱেণ্টি ফাইভ।
অ', অ'।
উম।
আপুনি মোক এটা হে অ' আপোনাৰ প্লেনে, চবতে কৰাটো কৰিম আৰু। তে, আপোনাৰ যোনটো টুৱেণ্টি ফাইভ কৈছে, সেইটো কৰিলে আপোনাৰ হেৰিতে হ'ব ন' কি কয়, উম, উম, টেলিভিছনতো আহি যাব।
উম, আহি যাব, হয়।
অ', অ' সেইটোতে, সেইটোতে কৰিম বাৰু।
উম।
অহ, অহ। আপোনাৰ হেৰি আপোনাক কি কি এইখিনি দিম? এডভাৰটাইজ যে আপুনি কৰিব, আপোনাক কি কি দিছে ডকুমেন্ট দিব লাগিব?
আ' হম। ডকুমেন্টটো নালাগে, আপুনিটো চিনাকিয়ে হয়। অচিনাকি বাটো কিমান লাগে। আপুনি খালী পেমেণ্টটো দিলে হ'ব, হয়।
আপোনাক এতিয়া আধা পেমেণ্ট কৰিলে হ'বনে?
নামটো কি দিছে? হয়।
অ', নামটো 'খাতি আচাৰ' এনেকে দিছোঁ আৰু।
হয় হয়
উম উম, উম।
তাত আপুনি কিবা কিবি এড কৰিব নেকি?
এড কৰিম মানে নাই তেনেকুৱা চব ঘৰুৱা হৰিৰে হ'ব।
উম ডিজাইনতটো কেনেকুৱা লাগিব আপোনাৰ মানে ফটোত
হ দিলেই হ'ল আৰু ভাল মানে দেখিব ধুনীয়া হোৱা আৰু
আপোনাৰ ফটো চুটো লগাই দিম নেকি?
অ লগাব পাৰে অ।
অ
তাৰপিছত মানে আপোনাৰ কি কি থাকিব আপুনি মানে তাতে লিখি দিব যে কি কি আচাৰ পোৱা যায়, আমৰ পোৱা যায়। চিকেনৰ আচাৰ পোৱা যায়। তাৰ পিছত আপোনাৰ আকৌ বগৰী আচাৰ পোৱা যায়।
সেইটো হৈ যাব আপুনি কিবা এটা কৈছিল যে পেমেণ্টৰ কথা।
অ পেমেণ্টটো এতিয়া আপোনাক আধাৰ পেমেণ্ট কৰিলে হ'বনে?
হৈ যাব হয় আপুনি মই কৈ দিব পে'মেণ্টটো।
অ অ ঠিকে আছে তেতিয়া হ'লে।
হয়
উম উম বাকী কক বাৰু আপুনি।
তাকে বিজ্ঞাপনটো কেনেকে বনাব পৰা যায় চাইছো।
অ অ
হয়।
অ বাকী আপোনালোকৰ ঘৰৰ ফালে সকলোৱে ভালেই নহয়।
ভালেই হয়।
অ অ।
উম
আৰু কি কৰি আছে এতিয়া আপুনি?
অ অ।
আপুনি?
মইয়ো আছো এনেই।
অ কিবা কৰি আছা নেকি?
নাই কৰা।
অঁ।
উম উম।
উম, ঠিকে আছে। আৰু ক'ক। হেল্ল'
অ, কৈ গ'লে হ'ল আৰু কি ক'ব আছে।
কৰক আৰু এই কি কৰিছে?
কলোয়ে দেখো, এনে আছো বুলি আৰু।
আচাদু আৰু কিবা কৈছিলে?
নাই কোৱাটো একো।
অ, পেমেণ্টটো দি দিব।
অ, ঠিক আছে পেমেন্টটো কৰিম বাৰু।
উম,
উম,
আৰু কিবা ব্যৱসায় কৰিছে।
নাই কৰা নাই।
কৰিব লাগিছিল বাৰু।
উম, আপুনি কি কৰি আছে, তেতিয়াহলে আপুনি কৰক।
মই কৰিছো বাৰু এটা। তাতে এমপ্লই লাগিছিল মোক।
কিহৰ, কিহত কি কৰি আছে মানে কিহৰ কাৰণে লাগে?
ফেক্টৰী এ
অ,
তাতে লাগিছিল।
কি কৰিব লাগে তাত?
তাত আপোনাৰ শ্ৰমিক, শ্ৰমিকৰ
অ,
ছমিক, লাগিছিল।
উম, উম, এনে দৰমহাটো কিমান মান দিব?
দৰমহা আপুনিয়ে কওকচোন মানে কিমান দিলে ভাল হ'ব।
আপুনি এতিয়া, আপুনি এতিয়া। হেৰি কৰি ফেক্টৰী খুলিছে, মই কেনেক কম আপোনাৰ দৰমহাটো কেনেকে দিলে হ'ব, আপুনি ক'ওক আপুনি মালিক। তাৰ মইতো নহয়।
সেইটো হয়, মানে শ্ৰমিকক মানে কেনেকুৱা ধৰণৰ চলি আছে বা এতিয়া।
কি, কয়।
শ্ৰমিকৰ ৰেটটো কিমান বাঢ়ি আছে বাৰু এতিয়া‌?
অ, নাই গম নাপাও দেই মই।
হয়।
উম, উম,
কিবা আপুনি, খঙত আছে নেকি কিবা?
নাই, নাই, কিয়?
অ, নাই সুধিছো এনেই বাৰু এ
অ, অ,
ছিক্স, ছেভেন মান দিলে ভাল হ'বনে?
উ, আপুনি যিটো ভাল দেখে আৰু সেইটো কৰিলেই হ'ল আৰু।
মই আপোনাৰ কিবা বিজনেছ থাকিব পাৰে যে, সেইটো হিচাপত মই সুধিছিলো মান আপুনি, কিমান‌ মান‌ অ, ভাবিছিলো যে আপুনি, শ্ৰমিকক কিমানমান দিয়ে সেইটো হিচাপতে দিম বুলি ভাবিছিলোঁ। আপুনি, আকৌ খঙেই কৰিলে।
নাই মই মানে তেনেকুৱা আপোনাৰ। বেলেগ একো বিচ নেচ কৰা নাই। অকল এতিয়া আচাৰৰ সেইটো আৰম্ভ কৰিছোহে তাকো, হেৰি হোৱাই নে এডভাৰটাইজটো দিমহে ধৰ আৰু বনোৱা পৰা ষ্টাৰ্ট কৰাই নে, পিছত বনোৱা কৰা যেতিয়া হ'ব তেতিয়া বাৰতে মোক মানুহ লাগিব।
অ,
উম, উম,
হৈ যাব দিয়ক তেনে,
অ, অ
আৰু বিশেষ কিবা সহায়ে,
সহায় মানে। মোক মানে মোকো ধৰ, পিছলে মাইকী মানুহ তেনেকা লাগিব। আপোনাৰ চিনাকি আছে যদি ক মোক মোৰ তাত, মানে মানুহ দুজনী কথা দিব তেতিয়া আপোনাৰ, আপোনাক কিবা দিম আৰু
হয়, হয়, আপুনি মানে কথাটো। দি থাকোনে আমাৰ মানে হেৰি মা, আহি গৈছিল যে, সেইটো কাৰণে অলপ হেৰি খং, নকৰিব আকৌ।
অ, একো নাই হ'ব। আৰু বাকী আৰু বাকী কওক।
বাকী ককচোন আপনি।
আপুনি। এতিয়া, এনেই আৰু কি আৰু অ কওক কওক।
আছৰটো মানে কি? কোনটো পৰ্যায়ত নিব আপুনি।
আগতে বনাই ন তাৰপিছত দেখা যাব আৰু মানুহবোৰে কিনিলে ধৰ আপোনাৰ। হেৰি হ'ব গৈ।
এমটো, এমটো কি? ক'ত ল ক'লৈকে নিয়াৰ মানে, কিমান ফেমাছ কৰা, আপোনাৰ আচাৰটো।
উম, সকলোৱে যাতে কিনে সেইটোয়ে আৰু, ভাল পাই যেতিয়া।
হয়।
উম, উম।
ঠিকে আছে বাৰু আচাৰটো, হৈ যাব আপোনাৰ।
অ', বাকী মানে এতিয়া আৰম্ভ কৰিছোহে ধৰ। তাৰপিছত আপোনাৰ মানুহ। অ', অ' আপুনি আগত এম। লৈ লাগিব আৰু মোক, মই লাগিলে ক'ম মানে মই অকলে কিমান খিনি চম্ভালিব নোৱাৰো যিমান। যি পাৰো মই অকলেই কৰিম বাৰু।
অ'।
তাৰ পিছত তে আৰু মানুহ লাগিলে মই আপোনাক কম।
উম, হৈ যাব হয়।
হয়, হয়।
আৰু বাকী মইতো এইটো বিজনেচটো, কৰিছিলোঁ এ'আপোনাক কৈছিলো। এমপ্লয় লাগিব এমপ্লয়ক কিমানকে দিম কলো আপুনি খঙে কৰিলে।
এতিয়া শুনিব, এতিয়া বিজনেচ আপুনি খুলিছে আপুনি এতিয়া জানিব ন এমপ্লয়ীক কিমান দিলে ভাল হ'ব মইতো আপুতা ক মইতো একো ক'ব ন মই পোন্ধৰ, বিশ, হাজাৰ বুলিও কৈ দিব পাৰিম আপুনিতো দিব নোৱাৰিব সিমান খিনি পইচা।
অ', নহয় আপুনিতো এতিয়া যোনটো ব্যৱসায় কৰিছে। আপুনিতো এমপ্লয় ৰাখিব লাগিব। সেই হিচাপতো আপুনি কিমান মান দিব।
অ', সেই হিচাপত মই দহ হাজাৰ, মান দিম আৰু।
অ' সেইটোকে ক'ব পাৰিলে হয় আপুনি।
আপুনি এতিয়া শুনক। এতিয়া মোৰ কামটো বেলেগ, আপোনাৰ কামটো বেলেগ, এতিয়া কামৰ হিচাপত চাই পইচাটো যাব ন'?
হয় বাৰু এইটো হয়। ঠিকে আছে দিয়া। বাকী বিজনেচটো ভাল কে আগুৱাই নিয়াটো চাব লাগে এতিয়া, এডভেটাইজমেন্টটো কৰিমেই।
অ' লাগিব বাৰু সেইটো আগবঢ়াই নিবলৈ লাগিব।
হয়।
উম, উম।
বাকী বিশেষ কিবা নেকি?
কি কয়? হেল্ল'।
কওক।
কি কৈছে?
বাকী বেলেগ কিবা ব্যৱসায় কৰিছে নেকি?
নাই নাই, কৰা নাই।
অ' আপোনাৰ নেটৱৰ্কৰ বিজুতি চলি আছে নেকি?
অ' নেটৱৰ্কত প্ৰব্লেম হৈ আছে হয়।
একদম হয়, কি ক'ব আৰু। বিজুতিয়ে, বিজুতি।
হয়।
কিবা বেৰ, বতৰে কালৰোপ লৈছে নেকি আপোনালোক ফালে?
নাই নাই, ঠিকে আছে বতৰ।
অ'।
উম, উম।
অলপ মানে খেলি মেলি হৈছিলে, খেলি মেলিতো ঠিক কৰিব লাগিব পিছৰবাৰৰ পৰা।
কি কৈছে বুজা নাই।
মানে এটা খেলি মেলি হৈছিলে, সেই খেলি মেলিটো অলপ পিছত মই আপোনক কৰাম।
কি কৈছে?
এটা মানে খেলি মেলি হৈছিলে, সেই খেলি মেলিটো মই আপোনাক অলপ পিছত জনাই আছোঁ।
কিহৰ খেলি মেলি?
সেইটো মই জনাই আছোঁ আপোনাক।
অ' ঠিকে আছে বাৰু।
অ' পিছত জনালে হ'বতো আপোনাৰ?
উম, উম, হ'ব বাৰু।
উম। এতিয়া গৰমটোত দিছে যে সেইটো কাৰণে মানে বহুত অসুবিধা হৈছে শ্ৰমিকবোৰৰ।
উম, উম।
সেই হিচাপত গোটেই আপোনালোকৰতো ভালেই, ঘৰত থাকি থাকি আচাৰ বনাব। শ্ৰমিকবোৰৰ হে কষ্ট
সেইটোৱেইটো।
উম। পইচাটো দিলে নেকি আপুনি?
কিহৰ পইচা?
আচাৰৰ যোনটো এডভান্স পেমেণ্টটো।
নাই, এনেই দিয়া নাই, আপুনি স্কেনাৰখন, আপুনি কিউআৰখন মোলে দি দিব।
অ' দি দিম, দি দিম।
উম, উম।
পিছৰ বাৰৰ পৰা খেলি-মেলিটো দূৰ কৰিব লাগিব, সেইটোকাৰণে মই আপোনাক মই জনাই আছোঁ অলপ পিছত।
উম, উম। ঠিকে আছে।
হয়, একদম মানে পুৰা বিজুুলি চলি আছে।
উম, উম হ'ব।
অসুবিধাটো হোৱা নাই আপোনাৰ?
নাই, নাই হোৱা নাই।
হয় ক'ত আছে এতিয়া? ক'ত আছে এতিয়া?
ঘৰতে আছোঁ।
কিবা-কিবি, আচাৰটো বনোৱা ষ্টাৰ্ট কৰিলেই নেকি?
উম। নাই, নাই কৰা নাই। আগতে এডভাৰটাইজটো কৰি লওঁ, তাৰ পিছত ষ্টাৰ্ট কৰিম আৰু।
বনোৱা ষ্টাৰ্ট কৰি দিয়ক, এতিয়া মানে এডভাৰটাইজমেণ্টটো মোৰ জল্ডিয়ে হৈ যাব। দচ মিনিটতে মই আপোনাৰ বেনাৰটো বনাই দিম। তাৰ ওপৰিতো শ্বেয়াৰহে কৰি দিব লাগিব আপোনাৰ।
হয়।
সেইটো কাৰণে আপুনি বনোৱাতো ষ্টাৰ্ট কৰি দিয়ক আও
ঠিকে আছে তেতিয়া হ'লে, মোৰ মানে বস্তুবোৰ যোগাৰ হৈয়ে আছে। তাৰ পিছত আপোনাৰ মানে আৰম্ভ কৰিলে হৈ যাব আৰু
আৰম্ভ কৰিলে হৈ যাব